অ
হেল্ল'
অ শুনি আছো শুনি আছো
অঁ দাদা আপোনাৰ চুলিটো কাটিব লাগিছিলে নহয় আকৌ পৰহিলে বিয়া পালেহিয়ে
অ তাকে তো কাটিব লাগিছিলে সেই নহয় তুমি নিজে আহিবি নিকি
মই জানো যাব পাৰো নে নোৱাৰো কাষ্টমাৰ এইকেইদিন ধেৰ মানে মানুহবোৰে কি কিনো নতুন নতুন ডিজাইন আনিছে চুলি কাটিবলে
অ মোৰ বাৰু বেছি দেৰি নালাগে মোৰ চিম্পুলকে কটাহে
হলেও এতিয়া বিয়া বুলি অকমান ডিজাইন দিবই লাগিব আৰু মই যিমানটো পাৰো চেষ্টাটো কৰিম
অ নহয় এনেই ডিজাইন মানে কিয় আও এনেই নৰ্মেলি আৰু আমি যিনটো ভাল লাগে আৰু দেখি তেনেকুৱ এটা কৰি দিলেই হ'ল আও
মই মোলেট কাটিং টো দি দিম বুলি ভাবিছো
এই মুলেটটো মোক ভাল নালাগিব নহয়
এ নাই আজিকালি এইটো যোনটো ডিজাইনে ডিমান কৰে সেইটো কাটিলেহে ভাল লাগিব এতিয়া বিয়াখনত যদি নৰ্মেল কাটিং এটা দি দিয়া হয় এটো উপযুক্ত নহ'ব নহয়।
অ সেইটো হয় বাৰু মই হেৰি কৰিব লাগিব এই মোৰ কাপোৰযোৰ চিলাব দিছো এ এজেগাত সেই মানুহজনক সুধি লব লাগিব যে এনেকুৱা এটা কাটি দিলে হেই হব নাই সুধি লব লাগিব কথাটো
অ
আক কাপোৰ লগতো মিলিব লাগিব নহয়
মই মানে আমাৰ এইকনৰ এই বলুৱা বুলি কোৱা ল'ৰা এটা আছে তাত তুলনী বিয়াত মই কাটি দিছিলো চুলি টো
অ
তাৰ ভনীয়েকৰ তুলনি বিয়াত মানে তাক কাটি দিছিলো চুলি
অ অ অ
সেইটো মানে মানুহে নকবলে নাই আৰু তোৰ চুলি কোনে কাটিলে বুলি
অঁ তেনেকুৱা এটা ফেমাছ হলে ভালেই হয় বাও দেই তেনেকুৱা এটা হ'লে ভালেই পাওঁ মই
বিয়াখন মানে আটক ধুনীয়া হব লাগে আৰু অকমান আৰু বিয়া ৰাতিলে হেৰি এইটো দৰা পানী তুলিবলে যোৱা যোনটো ঢোলৰ পাৰ্টি সেইটো মোৰো আছে পাৰ্টি এটা
অঁ
কিয় সেইটো লগতে মানে সেইটো যদি কিবা এটা মিলাই মেলি দিয়ে মই তোৰ লগতে লৈ যাব পাৰিম আও
অ হ'ব বাৰু সেইটো কথা পাতিম বাও মই
নহয় নহয় এইবোৰ এতিয়া বিয়া যেতিয়া পালেহি পৰহিলে বিয়া এইবোৰ লগতে পাতি লোৱাটো ভাল নেকি অ
অ এনেই ঢোলৰ পাৰ্টী মানে কেনেকুৱা আছে সেদে কেনেকুৱা মানে মানুহ কেইটা আছে
মানুহ আঠটামান আছো তাৰ ভিতৰত ঢোলতো ময়ে বজাম বাৰু বাকী কেইটাই নাজানে টুং টুঙাই থাকিব ঢোল লৈ যাব চাৰি পাঁচটা
অ
গান গোৱা মানুহ এটা আছে আৰু উম জাপ মৰা মানুহ এটা আছে সেইবোৰহে লাগে আজিকালি
তাকেতো অ অ ইমান টেন ইমান সেই কৰিব নালাগে চিন্তা কৰিব নালাগে মানে কি মোক ঢোল দুটা তাৰপা গান গোৱা মানুহ দুটা আৰু নচ তাওন কেইটামান হ'লে হৈ যাব বেলেগ একো নালাগে আৰু বাকী মানুহবোৰ থাকিবই নাচিব লগত
অ মই মানে ধৰক টকা দুহেজাত এটা মই লৈ ল'ম আৰু ইহঁতে মানে অকমান লৰাকেইটা ভাল নহয় ইহঁতৰ কিবা এটা মানে বুজি পাইছাই নহয় তেনেকে অকমান শুশ্ৰূষা কৰি দিলে হৈ যাব
অ অ ঠিক আছে বাৰু ইমান টেনশ্যন নাই মই বস্তু হে কৰিছো বাৰু সিবিলাক অৰ্ডাৰ দি থৈছো আহি যাব
বাকী এতিয়া ছোৱালী ক'ত
ছোৱালী হেৰিয়ত এই ঢকুৱাখানা
ঠিকে আছে ঠিকে আছে এতিয়া দৰাৰ লগত তেতিয়া লগ ধৰা হলে ময়ো ওলাই দিলোহেঁতেন
অহ লগ ধৰা মানে হেৰি হ'ল আমি মানে কি হ'ল বিয়াখন মোৰ সেইদিনাখন ৰিচিপচনেই মানে
অ ছোৱালী আগতীয়াকে আহিব
ছোৱালী আগতীয়াকে আ আনা হ'ব মানে সেইকাৰণে মানুহ ইমান বিশেষ লগ ধৰা নাই মানে দুৰণি জেগা তাতে আকৌ মানে গাড়ী ভাড়া দিব লাগিব এইবিলাক মানে বহুত খৰছ আছে যে আজিকালি
অ ৰিচিপচনত কি গুটোৱা হৈছে এনেই
এই খাচী ভা খাচী মাংস
অহ ৰিচিপচনৰ দিনাই এতিয়া সপৰিয়ালে পাক এটা মাৰিম আৰু
অ তাকেতো সেইটোৱে আৰু মানে উ ঘৰতো মতা হৈছে চাগে অ সেইকাৰণে দেখা পালে ভাল পাওঁ গোটেইখিনিকে
এতিয়া মই চুলিটো কাটি দিবলে তালে যাব পাৰিম যদি এটা মানুহ হয় মানে অকমান দিগদাৰ হয় আৰু মোৰ টকা পাচ ছতাহে আহিব আৰু কেইটামান যদি লগতে পাই যাওঁ
অহ হ'ব বাৰু মানে আমা কাটিবলগীয়া মানুহ আছে বাও কাৰণ আমাৰ প পৰিয়ালৰ গোটেইখিনি কাটিব নহয় ককাই ভাই গোটেইকেইটাই কাটিব
অ অ
চবতো যাবলে সময় নহব চবে কামে কামে লাগি আছে ইয়াত
অ
চব মানে ইয়াত পুৰা ব্যস্ত হৈ আছে ন আৰু এতিয়া মানে তাত গৈ কাট কাটিবলৈ অকণমান অসুবিধা হব মানে সেইকাৰণে ঘলে অহা হলে গোটেই কেইটাই
হ'ব তেতিয়া মই হাঠিয়া পাতি গোটেই খিনি লৈ পেলাই গুচি যাম তাতে মানুহখিনি গোটাই থ'লে মই চুলিটো কাটি দিম তাতে
অ ইয়ালে আহিলে মানে অসুবি একো দিগদাৰ নহয় মানে কেইটামান বাঢ়িবহে মানুহ মানে
ঠিকে আছে ঠিকে আছে
তালে গ'লে দুটামান কমিলেও ইয়াত মানে নকমে মানে কাৰণ আমাৰ পৰিয়ালৰ মানুহ আহিছে কিছুমান আৰু সৰু সৰু লআ-ছোৱালীবিলাকতো যানাই ল'ৰা বিলাক সৰু সৰু সেইবিলাকে তো এনেও অকমান কাটিবলে ইচ্ছা কৰে
অ মোৰ আকৌ এটা কথা মই মানে মানুহটো দোকানলে আহিলে কিবা এটা কম বেছ কৰিলও মানে অকমান এনেকে নিজে বস্তু বাহনি লৈ ওলাই গ'লে অকমান দিগদাৰ হয় আও কমা বেচা কৰিবলে
অ অ
তাকে বিয়া ঘৰৰ কথা আৰু কিবা এটা মিলাই মিলি দিলে ভাল হব
অ তাকে ত হেৰি কৰিম মই সেইটো
অ আৰু কোনোবা আৰু অ আগতে বতা আছে বাও
অ অ ঠিক আছে
আৰু এনেই ৰং চং কৰা কোনবাও আছে নি চুলিত এনেকুৱা আজিকালি ফটুৱা কিছুমান ওলাইছে নহয় ৰং চং কৰি লয়
ৰং চং কৱা তেনেকে নাই বাউ আমাৰ ইমান বিশেষ ফটোৱামী কৰা মানুহ নাই বাউ বৰ্তমান এতিয়া হেৰি এনেই অকণমান এই অকণমান অকণমান চাইন কৰি থকা কালাৰ এটা আছে যে কি বুলি কয় কালাৰটোৰ নাম
এইটো মই নাজানোঁ দেই কালাটো কি নাম কয়? মানে মোৰ, অ', দোকানত গোটেই খিনি', অ মোৰ দোকানত মানে ভেৰাইটিজ চব কালাৰ আছে মই ফটো মাৰি দি দিম যোনটো পচন্দ হয় লৈ ললে হ'ব হব মই লৈ যাম সেইখিনি
অ', অ', ঠিক আছে বাৰু, ঠিক আছে বাৰু, তাৰপা হেৰি ন', নহয়, এই এনেকুৱা আমাৰ কেটাৰিং পাৰ্টি এটা পাম নেকি কৰবাত?
কেটাৰিং মানে, আমাৰ গাঁৱত এটা আছে ৰদালি বুলি, এই, এইটো সিহঁতৰ ইমান হেৰি চাৰ্ভিচ ভাল নহয় আৰু',
অঁ', মানে ভাল কিবা, কোনোবা চিনাকি আছিলে নি?
নাই তেনেকুৱা এতিয়া আমাৰ আগতে এটা চিলা বুলি আছিলে সেইটো এতিয়া বৰ্ত', বৰ্তমান মানে দিমলি হৈ গ'ল সংগঠনটো',
অহ',
ৰদালিটোত মানে দুজনমান, মানে ইমান বেয়াও নহয় হ'লেও মই বি', সেই ভাল নাপাওঁ মানে মোৰ ব্যক্তিগত চইচৰ পৰা ক'বলৈ গ'লে',
অঁ', মই মানে হেৰি‌ এটা পাৰ্টিৰ লগত পাতিছিলোঁ অকণমান মানে বেছি পাইছোঁ দামটো সেইকাৰণে অকণমান সুধিবলৈ ভাবিলোঁ মানে',
কিমান কৈছে বা?
সিহঁতে হেৰি মোক এঘাৰ হাজাৰ কৈছে',
তাৰপা ৰিচেপশ্যনৰ দিনা ইমান বিশেষ খোৱা নাই',
অঁ', তাকেতো মানে হেৰি হ'ল মই সিহঁতক কৈছিলোঁ মানুহ আমাৰ কমকৈও বাৰশমান হ'ব', তাৰপা সিহঁতে কৈছে মানুহতো পোন্ধৰটা মান লাগিব তেনেকে হ'লে, হেনেকে কৈছে মোক, মোক আইটেমকেইটা সুধিছে? মই বোলোঁ আইটেমটো বেছি নহয় আইটেম দহটা মানহে হ'ব', তাৰপা খালি যেনিবা এতিয়া ডিচ চিচ মাৰিবলৈ মানুহ লাগিব পানী দিবলৈ এনেকে কৈছে আৰু মোক মিলাই মিলি', কফি দিব মানুহ আহিব এনেকে কৈছে মোক', তাৰ মই বোলোঁ ঠিকে আছে বাৰু তোমালোক কেইটামান আহিবা সুধিলো', কৈছে বোলে আপুনি যদি বিচাৰে বাৰটা, বাৰটা মানুহ লৈ যাম বুলি কৈছে বাৰটো লৈ আহিব বুলি কৈছে মানুহ',
অহ', নাই ঠিকে আছে, ঠিকে আছে',
কি এহেজাৰ পৰিবই লাগিব তিয়াহে বোলে পোচাব এনেকে কৈছে মোক',
ঠিকে আছে, সেইটো পাৰ্টি লোৱাই ভাল আমাৰ এই গাঁৱৰ পাৰ্টিটো মই ভাল নাপাওঁ ইমান আপোনাক', মই এইটো পাৰ্টি লওক বুলি সেইটো নকওঁ, বাকী তাতে', খাচি মাংস খোৱাৰ কথা যে আমাৰ পাৰ্টিটো গ'লে মানে আপোনাৰ ধৰক আধা খিনি খাচি মাংস কিজানি এ', এহেতে', এই ভক্ষণ কৰি দিবলৈও আছে',
অও', সেইটো কথা মানে মই এটা কাৰণে সিহঁতক বেছি হ'ব বুলি ভাবিছোঁ', - কেলে, মই আকৌ ৰিচেপশ্যনটো দিনৰ বাৰটাৰ পৰাহে হ'ব ষ্টাৰ্ট', ত', তাৰপা আকৌ ৰাতিটো আঠটা মান বাজিব তাতকে দেৰি নহয় আৰু',
আকৌ এনে কিবা ধাৰ্মিক কাৰ্যসূচীও আছে নি মানে ধৰ এইবোৰ কিবা কিবি?
কাৰণ আগতেই মানে বিয়াখনৰ সেইটো হৈ থাক যে, অকল ৰিচেপশ্যনটোহে হ'ব সেইদিনাখন',
অহ',
সেইকাৰণে মানে অকণমান বোলোঁ বেছি পাইছোঁ তেনেকুৱা হৈছে অলপ',
অহ', এনে ছোৱালী ঘৰ পৰা কোন কোন আহিব?
ছোৱালী ঘৰ পৰা ছোৱালীঘৰ মানুহ আহ', তাৰপৰা এতিয়া বৰ্তমান বেছি', ইমানো নাহে, সিহঁত পৰিয়ালৰ মানুহ খিনি আহিব', তাৰপিছত লগৰ দুই এজন আহিব এনেকুৱা আৰু বেছি বিশেষ মানুহ নাহে আৰু',
অ', অ', ঠিকেই আছে তেতিয়া',
অ', মানে কেলে বেছি মানুহ আহিবলৈ দূৰ যে অলপ', অসুবিধাও পায়, চবৰে ধৰি লওক কাম, কাম চাম আছে',
ছোৱালী এনেই মেকআপ চেকআপৰ মানুহ পালে মোৰ মানুহ আৰু আছিলে মানে সেইখিনি কামো কৰি দিব পৰা',
পালোঁ, -পালোঁ, মানে হেৰি আমাৰ ভাইটি লগৰ ছোৱালী এজনীয়ে কৰি', কৰিব বুলি ক'লে।
অহ',
মানে তাইও আমাৰলৈ আহ', - আহি- আহি, থাকে মানে সেইকাৰণে তাই ক'লে বোলে মই কৰিদিম কম খৰচতে।
হয় বাৰু নহয় এই বিয়া', এতিয়া বস্তুবিলাক মানে আজিও আজিকালি যদিও মানে তিনি চাৰিখন হয় হ'লেও মানে প্ৰথম বিয়াখন আৰু প্ৰধান আৰু মানে সেইটো কাৰণে এইবিলাক কম খৰচলৈ চাব নালাগে প্ৰফেচনেল মানুহ হ'লে ভাল', মই সেইটো যোগান দিব পাৰিলোঁ হেতেন',
অ প্ৰফেচনেল মানে মানে কি হ'ল এতিয়া মই আকৌ ক'বলৈও বেয়া হ'ল নিজে উদ যাসী কৰিছে মোক।
অ
মানে কাৰণ আমাৰ ঘৰলে আহ যাহ কৰি থাকে। আমাৰ হঁতে ভাল যে সেইকাৰণে বোলো দিওঁ অ সিহঁত মুখলে চাই দি দিলো আও।
ঠিকে আছে তেতিয়া সেইটোতনো তেতিয়া মই কি ক'ব পাৰিম আও।
তাকেতো তাকেতো
নহব তেতিয়া দিয়ক আৰু মই চুলিটোকে তেতিয়া কাটি দিম।
উম উম হেৰি কৰিবা তুমি কাইলে পিছবেলা গুচি আহিবা।
অ।
পাছবেলা মানে সন্ধিয়া আগে আগে আও।
অ।
মই মানে আজৰি হৈ সব কাম কৰি আজৰি মানে বস্তু মিলি বস্তু বিলাক আনি মেলি আজৰি হোৱাৰ পিছত আৰু সেনেকে আও কাম নাথাকিব নহয় তেতিয়া।
অ মই আজি কেচিখন অকমান কমাৰাত আজি কেচিখন নি অকণমান ধৰাব লাগিব আৰু কাৰণ বিয়া ঘৰ কথা ক'ব নোৱাৰি নহয় ইটোক দেখি টো বহি দিবা মানুহ ঢেৰ হৈ যাব তেনেকে চুলি কটা
তাকেতো অ মানে তোমাৰ ৰাতি আঠটামান বাজি যাব ন ঠিক নাই গোটেইখিনি কাটিবলৈ হ'লে।
অ। তেতিয়া মই হেৰি কৰিম নেকি আৰু দুটামান লৈ যাম নেকি বাও মোৰ এছিষ্টেন্ট কে।
অ সেইটো কৰিব পাৰে সেইটো হলে ভালে হ'ব।
অ এই তেনেকুৱা চপৰি সন্থা বুলিও আজিকালি কিছুমান আছে যে তেনেকুৱা ওলাব নেকি বাও সেইবিলাকক কাটিবলৈ মই এটা লৈ যাব পাৰিম।
হয় তেনেকুৱা কেইটামান আছে বাও আমাৰ বাহিৰত আছে আছে কেইটামান আছে। তা পা হেৰি নহয় এই ফেচৱাছ আছে নেকি ফেচৱাছ মানে এই তোমাৰ কি বুলি কয় নামটো
পটঞ্জলি হ'ব হিমালয়ান হ'ব এইবিলাক আজিকালি ঢেৰ গাৰ্নিয়াৰ এইবোৰ ঢেৰ ওলাই আছ-
অ তেনেকুৱা তেনেকুৱাকে ত মানে কি বিয়া বুলি ক'লে ফেচৱাছ কৰিলে ভাল' ফেচটো ৱাছ কৰি দলে অলপ। বেছি মানে চাইন কৰিব ন।
অ এইটো ফেচিয়েল বুলিও কোৱা হপায়।
অ ফেচিয়েল বুলিয়ে কয় নে কি বুলি কয় মানে ইমান নাজানো নহয় এইবিলাক কথা। আগে পাছে কৰি পোৱা নাই বিয়া বুলি অকনমান কওঁ বুলি ভাবিছো।
অ আৰু এনে গ্ৰুম মেকাপতটো লাগিব নি।
সেইটো সদ্যহতে নালাগে বাৰু মানে ৰ বাৰু মই কথাটো জনাম বাৰু মানে মই ইমান নাজানো নহয়। সুধিব লাগিব মামা সেই ল'ৰাকেইটা আমাৰ এই সৰু ল'ৰাকেইটা আছে নহয় সিহঁতকেইটা জানে এইবিলাক কা-
হয় হয় কথাটো কি হ'ব মানে এতিয়া ব্ৰাইট ক্লাপত ত আমাৰ কইনাজনী এক্দম বগা চিগা কৰি ধুনীয়া কৰি পেলাব গ্ৰুম টো যদি তেনেকুৱা দে একদম আপোনাৰ কেতুমণি এনেকুৱা চাই বৰণৰ হৈ দেখিবলৈ বেয়া লাগিব নহয় দুইটা সেইটো কাৰণে মই ভাবিছোঁ মানে মই গ্ৰুম মেকআপ মোৰ ওচৰত মানুহ আছে এই আমাৰ অকৱাই কৈ দিব কিবা এটা তাক মিলা মিলি দি দিলেই হ'ব আও।
অ হয় নেকি।
কি মানে তাৰ এটা নিজৰ মানে হাতে তৈয়াৰী বস্তুটো আছে এইটো গাখীৰৰ সৰৰ লগত দুবি কৰলে পেলাই মোক সানি দিয়ে বহুত দিন থাকি যায় মানে। তাকে মই তাকো এতিয়া লৈ যাব পাৰিম অ।
অ অ ঠিক আছে কণ্টেক্টো কৰি পেলাই মানে মোক জনাবাচোন কথাটো। কি কিমান লয়?
সি অকমান ফ্ৰিজটো
যদি
ঠিকে লগায় সি মানুহটো অপমান তেনেকুৱাই যে
এটা কাম কৰিবা তুমি নিজেই পাতি লৈ আহিবা বস্তুটো সেই মানে মোক কৰি দিলেই হ'ল।
অ সি হ'লেওংটো মই জনাই থৈছোঁ আগতে সাত আঠৰ তলত সি কথা নাপাতিব।
হয় নেকি?
অ আকৌ লৈ গৈ পইচা পাতিৰ কাৰণে বাদ বিবাদ হোৱাতকে বোলো আগতীয়াকে কৈ থোৱাটো ভাল আও।
অ ঠিকে আছে ঠিকে আছে ভালেই কৰিলে বাৰু কথাটো বেয়া কোৱা নাই কৈ পেলাই। অ মই বাৰু এইটো হেৰি কৰিম কা মোক কাইলেতো নালাগে পৰহিলে লাগিব সেইটো। নহয় জানো কাইলৈ মানে ক ছোৱালী আনিবলে যোৱাত ত' আমি কাইলে আগবেলাই যাম। আগবেলা মানে ৰাতিপুৱাতে যাম সোনকালে
অ তেতিয়া আগৰ ঢকুৱাখানা ইমান বিশেষটো নহয়। অ পিছবেলা তেতিয়া হলে মোৰ ৰাতি মোৰ তেতিয়া লোৱা মানেছ চুলি কাটিবলৈ যোৱা ৰাতি হবগে তাতো বহুত টাইম হব এইটো খোৱা বোৱা ব্যৱস্থাটো হবনে ৰাতি
অ ৰাতি খোৱা বোৱা ব্যৱস্থা মানে কৰা হ'ব বাও কাৰণ ঘৰ মানুহ পৰিয়ালৰ মানুহখিনি থাকিব নহয়।
অ মোৰ নহয় সেইটো ব্যৱস্থা আগত কৰা নাই মোৰ মানে ইমান এইবিলাকৰ প্ৰতি আকৰ্ষণ নাই মই লগত লৈ যোৱা কেই- কেইটা মানে অকমান সিহঁতি অকমান অপদব্য বিচাৰে মানে ৰাতি হলে
অ অ হ'ব বাও হ'ব মই কৈ দিম কৈ দিম মানে মোৰ সেই অৰ্ডাৰটো আহি যাব কাইলে তা পা দি দিব পাৰিম।
গেফেই গগনৰ হটি পতা হৈছে নেকি? অ সেই টৰানি খেত আকৌ বোলে তৰাণী হতৰ গগ, মই গগনক পালোঁ কালি বুজিছো বুজিছোঁ মই গগনক পালোঁ কালি সি কৈছে ময়ে চাপ্লাইতটো দিম। বিয়াখনত আক গগনে তেনেকে কলে গাড়ীও লৈছে বোলে চাপ্লাই দিবলৈ এতিয়া
অ সি মোক কৈছিলে বাও মানে কি হয় তাৰ তাত মানে ইমান নাই। তা পা সি কলে বোলে নাই ভৱা আনি বাও এনেকে কলে মোক।
অ অ ঠিকে আছে হ'ব তেতিয়া মই বাকীখিনি কাইলৈ অ হ'ব মই বাকীখিনি কাইলৈ পাতিম তেতিয়া।